হেল্ল।
শুনিছানে?
শুনিছো এতিয়া।
কি কৰি আছা?
কি কৈছা? তুমি কি কৰিছা? হেল্ল'।
অ', এই টিউচন আহিছে, টিউচন, শুনি আছা?
কৰিবলৈ লৈছা। অ', শুনি আছো, শুনি আছো, কোৱা। হেল্ল'।
অ'।
কোৱা, কথাবোৰ শুনা নাই কোৱা।
গধূলি চাহ তাহ খালানে?
খালো। খালো।
উম, ভাইটিৱে কি কৰি আছে?
মিঠৈ আছিলে, মিঠৈ দি খাঁলো। আছো, এনে কি খাওঁ। অ', চিন্তাক খাবলৈ মন নাই। তুমি কি খাবা?
মই চাওঁচোন, মই এই আমাৰ তলৰ ৰুমৰ তলতে মানে সেই বেছে যে, আজি লাইটকে খাবলৈ মন গৈছে মানে, গৰমটো যিহেতু। লাইট, কিবা এটা খাওঁ বুলি ভাবিছো, তাৰ পৰাই ৰুটি আনিম চাগে।
গৰমত লাইটকে খোৱা গৰমত পাতলা ভাত খুৱাই ভাল ঔ, পানী ঢালি নেমু চেপি ভাত খালে আৰু ভাল। আলু পিটিকা দি, বুট এনেকে।
ভাইটি পঢ়িছেনে?
পঢ়িবলে বহিছে আৰু।
তাৰ পঢ়াৰো আগত ধেৰ কথা নহয় আকৌ।
আজি টিউশ্যন আছিলে নে?
নাই এ এতিয়া টিউচন নাই, পৰীক্ষা হ'ব যে এ